হেল্ল'
আজৈ হলা।
অ এই আজৰি হৈ বহিছো দিয়া হলো হলো
চাহ খালা নে নাই?
কাপে কৰি পেলাই খাবলৈ বহিছো দিয়া গৰম হলেও মাথাটো কিন কিনাই আছে
আহ
তোমালোকে খালা?
নাই এই গৰমত নেমু চৰবত অকণহে বনাই দিছো দেউতাকক। বোলে চাহ তাহ নাখাওঁ ঠাণ্ডা ঠাণ্ডা নেমোৰ চৰবত অকনকে বনোৱাচোন বুলি কোৱা কাৰণে
অ নাই ৰাতিপুৱা পা চাহ খোৱা নাই যে মাথাডাল বৰ টিং টিঙাই আছে। বোলো চাহ একাপ খাই লওঁ লাল চাহ।
হাঁহ মাৰ বুলি কৈছে চাহ অকণ ঠাণ্ডা পৰক সমান গৰম হৈ আছে। গৰমত বনাব মনে নাযায় নহয় চাহাহ
নেযায় নেযায় তোমাৰ গেছৰ ওচৰলৈ গ'লে একেবাৰে ঘামি জুমি গোটেই গা তিতি যায়
অঁ
দিনটো বাৰু যেনে তেনে যায় বাহিৰে বাহিৰে ভিতৰে ফুৰে কিন্তু ৰাতি হলে যে দৰ্জা ঘৰ কমাই দিয়াৰ পিছতো বহুত গৰম লাগে অহ।
উম, কোনোফালে টাপটো ওলাই যাব নোৱাৰে যে।
দে অহ
গৰম বন্ধত এই ছোৱালী প্ৰজেক্ট বনাইছা নে এই সুধিবলৈ লৈছিলোঁ।
ছোৱালী প্ৰজেক্ট বনোৱা নাই এতিয়ালৈকে এই কিবা- কিবি আনিব লাগিব নহয় ঢেৰ।
অহ', হিন্দী কি হেৰিতে ডাঙৰ আৰ্ট পেপাৰ আনি তাতহে বনাবলৈ দিছে নেকি চাৰিভাগ কৰিব। বোলে এভাগত লিখিবলৈ দিছে বুলি কোৱাত তেনেককেহে কৈছে। অহ ',
অ', আমাৰ এই কোৱা নাই কেনেকে বনাব লাগে অ',।
সি কৈছে মোক হেৰি ডাঙৰ হিন্দী ডাঙৰ আৰ্ট পেপাৰ এখন আনিবলৈ দিছে। সি কৈ আছে আৰু আনি বোলে চাৰিভাগ কৰিব দিছে। চাৰিভাগ কৰিব বুলে সেই এটা ভাগত আছ তানি বোলে তাৰ চাইডত মানে ইংলিছত লিখ শিকিবলৈ দিছে আকৌ হিন্দীত তাৰপিছত আকৌ হিন্দীত মানে হেৰি আখৰ খন লিখিবলৈ দিছে আখৰ হিন্দী আখৰ দিয়ে আৰু এক দু সেই তেনেকে লিখিবলৈ দিছে অ এক দুইখন পঞ্চাশলৈকে লিখিবলৈ দিছে
পঞ্চাছলৈকে অ অ সেইয়াতো আনিব লাগিব দিয়াচোন
অঁ সেইখিনি আনিব লাগিব মই আৰু তাকে ভাবিছিলোঁ এইবাৰ আজি দেওবাৰে হ'ল যে সন্ধিয়া মানে ওললৈ
অহ
তাকে কি হয় জানো। সুন্ধিয়ালে ওলাই -ওলাই বোলো ঠাণ্ডাই দিনত যাবলৈ মন নাযায়। কিতাপৰ দোকানো খোলা থাকে নাথাকে জানো দেওবাৰে।
থাকে এই চৰকাৰখন থাকে।
চৰকাৰ খন থাকে ন'?
অহ, অহ থাকে।
নহ'লে যাব লাগিব আজিয়ে।
অহ, অহ। আজি তোমাৰ লৰা মামা ঘৰত যাব।
আনি থৈ দিলে সি হেই কৰিব পাৰিব।
অহ, এ সোনকালে বনাই দিয়াই ভাল দিয়া নহ'লে পিছলৈ থলে দেৰি হৈ যায়গে উম।
অহ, আহিব তাৰ টেনশ্যনে হৈ গৈছে বা আহিবনে নাহে এনে? শুনিছোঁ- শুনিছোঁ।
নহয় তোমাৰ ল'ৰা ওলাই ৰেডি হৈ আছে?
অহ ',
অহ ',
অহ ',
মামাৰ ঘৰত ভন্টি আছে আৰু খেলিবলে ন'।
লাগিব ষ্টিক ফাইল কেইটাও লাগিব।
ষ্টিক ফাইলত দিব লাগিব।
দুটামান আকৌ গোটেইখিনি একেলগে এ জমা দিলে আকৌ নহ'ব নহয়।
নহয় তোমাৰ আৰ্ট পেপাৰত ষ্টিক ফাইলত কেনেকে ভৰাই দিবা? আহ আৰ্ট পেপাৰত লিখিলে তুমি ষ্টিক ফাইলত ভৰাবলৈ দিগদাৰ হ'ব নহয় উম এ ফৰ চাইজৰ পেপাৰতহে ভাল হ'ব। আহ
নাই নাই। কাপোৰ কানি পেক কৰি ৰেডি হৈ আছে পোৱা নাই যে
নহয় এই এ ফৰ চাইজৰ পেপাৰ খনত ষ্টিক ফাইলত দিবলৈ দিগদাৰ নহব
ফাইলহে আহিছে পিছত ভাড়াতে যেনেকে দিছিলো
নহয় এ ফৰ চাইজত দিলে দিগদাৰ হব নহয় অ সেই আৰ্ট পেপাৰত।
অহ, অহ।
পোৱা নাই সেইখন সেইটো তাৰ পৰা নাম চাম লিখিয়ে
অহ',
চাৰ্ভ কৰিবলৈ যে ধুনীয়াকৈ বনাই তেনেকৈ বনাই দিব লাগিব কিবাক।
বাৰু তুমি বনোৱাচোন মই হেৰিটো চাম কেনেকে কোৱা হয় তাৰপিছতহে অহ।
কেনেকোৱা
অ অ লাগিব। আগৰ বিলাক আছে নহয়
সমাজ বিজ্ঞান বিজ্ঞানৰ
উম অ অংক অংকও দিছে নহয় ইংৰাজী প্ৰতি শব্দ অংকও দিছে চে গম পোৱা
অংক দিছে আহ গম পাও
অংক ইংৰাজী আহ আহ
গ্ৰুপত মেছেজ দি দিছে নহয়।
গোটেইকেইটা লেচন নে এটা লেচনহে বা
জানো মই ভালকৈ চোৱাই নাই। এ মেছেজটো আহিছে যে মেছেজটোহে চাই থৈ দিছোঁ
অ চাব লাগিব মই চোৱাই নাই
অ ইংৰাজী কিবা কৰিবলৈ দিছে নহয় প্ৰতি শব্দ নে কিবা তেনেকা
অ আৰু কি কি দিছে অ হিন্দী খিনি দিয়া নাই নহয় ন
সমাজ বিজ্ঞানৰ খেতি সজুলি সেইখিনিয়ে দিলে অ
অ বিজ্ঞানৰ দিছে
আহঁ
এতিয়া অসমীয়াটো চবতকে টান হ'ব গম পাইছানে নাই অসমীয়া বোলে কিবা পাচখন নে কিমান কি কিতাপৰ আলোচনী নে কিহৰ বৈশিষ্ট্য লিখিবলৈ দিছে
কি বৈশিষ্ট্য লিখিবলৈ দিছে এইবাৰ
নাজানো ক
এ হে গ্ৰুপত দুটাহে দিছে
কি কি দিছে?
বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ
অঁ, তুমি অংক ইংৰাজী দিছে বুলি কোৱা নাই এতিয়া
অংক ইংৰাজী সেইখিনি হে সিহে কৈ আছে ইহে কৈ আছে
অ
সমাজ বিজ্ঞানৰ আজিহে দিছে নেকি
নহয় সমাজ বিজ্ঞান কেতিয়াবাই দিলে বিজ্ঞান সমাজ বিজ্ঞান কেতিয়াবাই দিলে গম পাইছো
খ বুলিহে দেৰিছে চৰাইটো
বিজ্ঞান আৰু সমাজ বিজ্ঞানক কেতিয়াবাই দিলে তিনটাই
পাঁচ সাততো এতিয়া গৰম বন্ধ হৈ আছে পাঁচ আঁঠতহে হ'ব লাগিব পাঁচ আঠ দুহেজাৰ ছাব্বিছ তেনেকে হ'ব লাগিব পাঁচ সাত দুহেজাৰ ছাব্বিছ দিছে যে অঁ তাৰিখটো লিখা ভুল হ'ল চাগৈ আকৌ স্কুলত কৰ্মশালা হৈছে নহয়।
গম পাইছো
অঁ
তোমালোকৰ অহ অহ আগৰ সেইদিনাখন কিবা হেৰি এখন দিছিলে কিবা হেণ্ড ৰাইটিঙৰ ফৰ্ম এক খন দিছিলে এ নালাগে দে বোলো ইমান গৰমখনত অ ৰবাচোন তোমালোকৰ এই অ গৰমৰ বন্ধত টো আৰ্ট ক্লাছ হৈ থে নে সিহত
অঁ হয় থাকে
অ
মিউজিক কম্পিটিশ্যন কম্পজিশ্যন আৰ্ট এইবিলাক হেৰি হ'ব
অ তেনেহলে ল'ৰা ছোৱালী বিলাকেনো বন্ধ বুলি বলে কি পালেনো কোৱাচোন
উম একোৱেই নাই অ
দিয়ে দিলে
উম আজিকালি ল'ৰা ছোৱালী গৰম বন্ধ বুলি নাই আৰু
নাই সিহতে মুকলিমূৰীয়াকে ক'বালৈ যাব পাৰিছে নে কিবা খেলিব পাৰিছে
উম ব্যস্ত ব্যস্ত
উম
চবৰে গৰম বন্ধ মাহটো মানে ব্যস্ত থাকিব লাগিব
ব্যস্তই থাকিব লাগিব
আগতে আমি গৰম বন্ধ বুলি আৰু ঘূৰি ফুৰো এতিয়া তাকে ভাবি আছো কৰ'বাত সি যাবলৈ ওলাই আছে। তাৰচোন যোৱা সেয়ে নহয় এতিয়া ইমান গৰমত আজি যাব মোমাই ঘৰতেই গ'ল বাৰু আকৌ কাইলৈ থাকি পৰহিলৈ আহিব হেঁপাহে নপলায় আগতে আমি গৰম বন্ধ বুলি ক'লে আৰু মাহটো থাকিমেই আৰু
অ ত্ৰিশ দিন আজিতো আজিকালিতো পঁচিশ দিনহে দিয়ে।
ত্ৰিশদিন
উম
বা পোন পোন্ধৰ দিন আমি মামাহঁতৰ ঘতে থাকিম অমুক দি
অহ
আহ আহিম আগতে তাৰ মাজে বোল ভাগৰলৈনত সিহঁতে এতিয়া নহয় আৰু এই দুদিন হে থাকিম তিনদিনহে থাকিম সেইটোহে চব কৰিব লগা হয়।
তাকে
আমাৰ সেয়া, মাহীয়েকৰ ঘৰলৈ যাবলে উৎপাত লগাই আছে। ৰ'বা!
অ'! লৈ যোৱা ওচৰতে, মাহীয়েকৰ কোন, কোনটো ঘৰত যাব।
এইয়া এই, সৰুজনী মাহীয়েকৰ ঘৰ আমোলাপট্টিত, আমোলাপট্টিত মাহীয়েকৰ ঘৰ।
অ'! অ'!
যে ভণ্টি, ভনীয়েক এজনী আছে যে। খেলিবলে লগটো পাই
মই যোৱা হেঁতেন!
অ'! মোক সুধিয়ে তৎ পোৱা নাই, কেতিয়া যাবা। উম!
এই গৰমটোৰ কাৰণে ওলাই যাবলৈ মন নাযায়। তোমালোকৰ সেফালে তথাপিও ভালেই লাইনটো থাকে যে ভালকে। অঁ আমাৰ যে নাথাকে। কাৰেণ্টোৱে নাই আছে থাকিলে কি হ'ব ভ'ল্ট টো যে নাই ফেনে নুঘূৰে।
উম, বাৰু দিনতটো যেনে তেন, ৰাতি হ'লে দিগ
এনেই বৰষুণ এজাক
অ'! আগতে যে গম পোৱা নে! আমি যে আগতে বিয়া নহওঁতে যে এই মুছলমান মানুহবিলাকে যে, এই ভেকুলী বিয়া পাতি পেলাই যে, সেই গায়, সেই সন্ধিয়া সময়ত পোৱালীয়ে এসোপায় যে, ভেকুলী
মুছলমান মানুহে ভেকুলী বিয়া পাতে! মুছলমান মানুহে ভেকুলী বিয়া নাপা
নেপাতে বুজিছোঁ! কিন্তু, সিহঁতে কিবা গান এটা গায়। সেই, গানটো যোনদিনা শুনিয়ে গায় ভে ভেকুলী ধৰি পেলাই। আমি যেনেকে
অ'! এই মানুহ আহিছে ৰ'বা! মই পিছত কথা পাতিম হা সেইটো বিষয়ে।
ঠিক আছে, ঠিক আছে হ'ব দিয়া, ৰাখা।